হেল্ল' হেল্ল' অ। এইয়ে আছোঁ।
কি কৰি আছা?
মই এই কাম বন কৰি আছিলো মাৰ অসুবিধা হৈছে মইয়ে কৰি আছোঁ।
কি কাম?
এ ঘৰৰ কামেই খৰি-চৰি সামৰি মেলি আছোঁ। বৰষুণ। দিলে ডাঙৰকে।
অ। বৰষুণ। বৰষুণ দিয়াৰ পাছত সামৰিছা যে।
নহয়, এতিয়া আমাৰ ইয়াত ডাঙৰকে বৰষুণ দিছিলে মানে সেইটো কৈছোঁ। মই এতিয়া এইবোৰ কাপোৰ- চাপোৰ মানে বাহিৰত এই দাৰত মেলি থৈছিলো চালিৰ তলত। সেয়া কাপোৰ সামৰিছো, তাৰপিছত আৰু খৰি ডাৰ ডাৰ।
তাকে কৈছো ডাৰ মানে কিনো? অসমীয়া ভাষাত ডাৰটো কি শব্দ?
কাপোৰ মেলিবৰ কাৰণে যে দিয়া যে বাহেৰে যে ডাৰ যে দিয়া যে।
ডাৰ বুলি কয় নেকি?
আমি ডাৰ বুলিয়ে কওঁ।
অ খবৰ খাতি ভাল?
ভাল ভাল। ক কি কৰি আছা?
আছোঁ এনেই ওলাই আহিছোঁ ৰাস্তা ৰাস্তাই।
হেল্ল'।
ৰাস্তা ৰাস্তাই ওলাই আহিছো এনেই।
অ অ খোৱা বোৱা ভাত পানী ৰাতিপুৱাই খালোঁ। দালি ব দালি বনালো। তাৰপিছতে। ভাজি ভাজি আছিলে, তিয়হ আলুগুটি আৰু মাছ আছিলে।
অ।
চেপাত লাগিছিলে পানী হৈছে যে। এ বত ৰ্তাই বৰ্তাই আমাৰ চেপাটো নিপেলাই পাতিছিলে তাৰপিছত তাপতে মাছ সৰহকে লাগিলে আমাকো দিলে সিহঁত ঘৰতো হ'ল
চেপা মানে কিনো?
চেপা মানে বাহ বনাই, মাছ ধৰা চেপ মানে সেইটো পানী হলে হ'ল খা এনকে। চেপাটো এইটো কি বুলি কম এতিয়া, খোলটো নিচিনা এনেকাে দীঘল খোলটো যে এটা মূৰে যে এনেকে যে সৰু যে হৈ যায়, ইটো মূৰে এইটো চেপাটো তেনেকা টাইপৰ তাৰ পিছত আৰু ভিতৰলে সুমোৱাকে সন্মুখ থাকে।
মই সুধিছো চেপা, মই সুধিছো, মই সুধিছো চেপা কি?
বাঁহেৰে বনাই, বাঁহেৰে।
চেপা কি?
চেপা কি মই নাজানো মই তেনেকে কব।
চেপা এবিধ মাছ ধৰা সঁজুলি।
অ, ' অ সেইটো কথা।
কি সেইটো কথা চেপা কি চেপা তৰা সঁজুলি। চেপা কেনেকে চেপা কিহেৰে তৈয়াৰ কৰা হয় মাহ আৰু বেতেৰে
উম। তেও বনায় নি মই নাজানো
বান্ধটো বেটুৱাই দিব পাৰাৰে ৰচাই দিব পাৰি কি বান্ধ দিলে চাফা হ'ব নেকি।
হ'ব আমাৰ কালি গা আনি থৈ যায় খৰিচা বনাবৰ কাৰণে দু টানি থৈছে।
কৰিছ কি।
খৰিচা বাঁহ গাজেৰে বনাই।
খাবা আৰু খৰিচা বনাবা কিবা খাবা।
আহ।
খাবা বলো খৰিচা চেপাত উ বাৰীত পুখুৰীত পথাৰত মাছ ওলাইছে বাৰীত চেপা আছে আৰু বাৰীত চেপাহে আহিছে বাৰত বাঁহৰ কাষ আছে ধৰি খাবা।
আমাৰ আগফালে গোটেই পথাৰত গোটেই পানী একদম।
বৰষুণ বৰষুণ দিলে। বাৰিষা পানী হ'বই আৰু।
উম কালি আমাৰ ইয়াতে পুখুৰীটা আছে। পুখুৰীতো উজান উঠৈছিলে। দুঘৰৰ দুটা মাছ ধৰিলে ডাঙৰ ডাঙৰ।
কাৰ পূখূৰীৰ।
এ ডাঙৰ পুখুৰীতটা আছে অলপমান
ক'ত আছে বুঢ়া পুহী নে বুঢ়া পাথাৰ আমাৰে বুঢা পুখুৰী নে ক'ত।
কলাপুখুৰী।
অ সেইটোয়ে কৈছো কোনে ধৰিলে মাছ।
এ আমাৰ খুৰা এজনে আৰু পেহা এজনে।
কোন খোৰা কোন পহা।
অ এই বৌ পেহী বুলি কয় সিহঁতক পেহাই ধৰিলে ৰাতিটো খুৰাও বুলি কয় সিহঁতক খ খুৰাই ধৰিলে
কি মাছ?
খুৰাঁহতৰ ল'ৰা। ৰৌ ৰৌ মাছ এটা হেনো সেইটো পাঁচ কেজি মান হ'ব।
উজানত কণী পাৰিবলৈ মাছ বোৱহে ধৰিব লাগে নি?
নাজানো নহয়। কিন্তু সেইটো পুখুৰী মাছ মানে প্ৰত্যয়েকবাৰ মানুহে ধৰে এনেকুৱা দিনত। মানে ওলাই আহে যে।
পানী ওলাই আহে আৰু বামলে।
উম।
সেইটো পুখুৰী মাছ বোৰ একদম গোন্ধটো বহুত বেলেগ মানে, বেলেগ মাছতকে মানে সেইটু পুখুৰী মাছ যদি ঘৰলে যদি আনে ন পুৰা গোন্ধাই থাকে। গোটেই ঘৰটো।
ভালে আছে, মাছ ধৰি নিচে খাব লাগে আৰু। বাকী মানুহ কিছুমানৰ উৎপাতটো বাঢ়িছে অলপ ভাল হ'ব লাগে।
অ'।
হেলো।
অ', শুনিছোঁ অ'।
মানুহ কিছুমানৰ উৎপাততটো বাঢ়িছে অলপ ভাল হ'ব লাগে জনাই থলো।
অ।
যাতে আৰু ভৱিষ্যতে খেলি মেলি নহয়।
অ', অ', হয়-হয়। উম।
অ। নিজৰ কাৰণে হ'ব লাগে ভাল। নিজক ভালে ৰাখিবলে ভাল হ'ব লাগে।
উম, উম। অ'।
বাকী কওক, খবৰ-খাতি ভাল? হেলো। হেল্ল'
হেল্ল' অ', শুনিছ ময়।
মুখে মাত দিয়া নাই যে?
মুখে মাত দিয়া নাই, মানে কাম এটা কৰি আছিলো ঘপককে।
অ', বাকী খবৰ খাতি ভাল?
বাকী ঠিকে আছো, অ'। আপোনাৰ স্বাস্থ্য-পাতি ঠি কি আছে। পঢ়া-শুনা আ-আজি হোৱা নাই। পঢ়া-শুনা আজি-আজি হোৱা নাই। আজি হোৱা নাই, মানে- আজি হোৱা নাই মানে, ৰাতিপুৱা চাৰে-ছটামানতে উঠিলোঁ দেই। চাৰে-ছটাতহে উঠিছোঁ আজি। বহুত বৰষুণ দি আছিলে আজি। আমাৰ ইয়াত। তাৰপিছতে হেৰি কৰিলোঁ, তাৰ পিছতে মাৰ অসুবিধা মানে ছত দেউতাও কামলৈ যাব। ভাইটোও পৰীক্ষা চলি আছে। পিছে উঠি-মেলি কামত- তে লাগিলোঁ, ভাত-পানী বনালোঁ। সেইবোৰ কৰিলোঁ। তাৰ পিছতে, ৰাতিপুৱাতে এটা টিউচন কৰিলোঁ। তাৰপিছ- এটা মানে দু- টা আৰু। দুটাকে লগতে পঢ়াওঁ।
তাৰ পিছত।
তে আহি-মেলি- ইটো-সিটো কৰিলোঁ কাম-বন। তাৰ পিছত আকৌ টিউচন গলোঁ। তাৰপিছত ফিল্ডলে গলোঁ। তাৰ পিছত আজি- ফিল্ডৰ পৰা সোনকালে আহিলোঁ। মাৰ অসুবিধা যে।
অহ।
এতিয়া এয়া ঘৰতে আছোঁ। এতো দাদাইৰে আহিছিল, দাদা এতিয়া যাবলৈ ওলাইছিলে। দাদাৰ ওচৰলে গৈছিলে এপাক।
অহ। কোন দাদা, কলৈ যাব, ক'ত থাকে?
দাদা এজন, মানে এনেকে গাড়ীত থাকে। তাৰপিছতে, আজি গৈছেগে আৰু।
হয় নে।
উম। উম, আমাৰ দাদাজনৰ নবৌৰ, নবৌৱে, আঢ়ৈশ টকা এটা পাইছে। তাৰ পিছত, আমাৰ মায়ে এহেজাৰ এশ টকা এটা পাইছে।
পিছত।
উম।
মাছ-মাংস খাব নে কি?
ম -
মাছ-মাংস খাব নে ভাল কামত ব্যবহাৰ কৰিব?
মোৰ মায়ে বাৰু মাছ-মাংস নাখায় বুলি জানোঁ মই। বাকী বেলেগৰ কথা- আমাৰ মায়ে বোলোঁ, মাছ-মাংস নাখায় বুলি জানোঁ আৰু।
অহ।
বেলেগে কি কৰে নাজানো
অ' তাকে ভাল কামত ব্যৱহাৰ কৰিলে ভাল আৰু
উম সত্ৰ হয়।
আৰু মোৰ পাইজলৈ আহিবই আৰু।
তাকে দে মোক যিমানে বজা। পাই সিমানে পইচা।
অ' মুখত পইচা দি।
মুখত পইচা।
ঠিকে আছে আমাৰ মুখখন এবাৰ আমি ইমান আমি ইমান মুখো বজাব নোৱাৰো আৰু নালাগে ইমান
তে মোৰ আৰু এটা লাগে কিন্তু মই সেইটোৱে চানছ পোৱা নাই পৰিয়ালৰ পা
কি কাৰণে এটা লাগে
আৰু এটা লাগে মানে মই মোৰ ফালৰ পৰা
ত মোক কৰিলে কিবা প্ৰব্লেম হব নেকি
সময় হোৱা নে
অ সময়ে হোৱা নাই
চবে ফোন কৰি কয় আমি কৰো এনেকে বুলি
মানুহ এটাই কি চব ফুনতে মানুহ চবটা ফোনতে বিজি আছ
নহয় নহয় মানে যোনে কৰিব বিচাৰে ন চবে মোকে ফোন কৰি কয় যে মানে কোনোবা কৰিলেও মানে দিনটোত দুটা এটা কৰে ন খোৱা তেতিয়া মানে কয় আৰু আমিয়ে কও বুলি আৰু তেতিয়া মই মোৰ এ য়া আও সেইটোকে থাকি গ'লগে
অ অহানাই
আ হেল্ল'
কক
ফুৰা অ ফুৰিবলে যাব পাৰি আকৌ ন
কি
ফুৰিবলৈ যাব পাৰি আকৌ ন বুলি কৈছো
কত ফুৰিবলে
এ এনেই কৰ বাত
কৰিবলে মন গৈছে আছে নাই আপোনাৰ
মানে যোৱাটো নাই হলেও যাব পাৰি আৰু দিয়কচোন
অহ ফুৰিবলে মন গ'লে যাব লাগে কৰবাল
অ সেইটোৱে জীয়াই থকা দিন কেতাহে মৰা পিছতনো কোন কত জাব ন
ভালে থাকক ফুৰি মেলি থাকক পইচা পাতি আছে যেতিয়া
হয় হয়
উম
পইচা পাতি নাই বাৰু ঘটিব লাগিব
সেইটোৱে পইচা পাতি পাইছে ফুৰিব পইচা পাতি পাইছে ফুৰিব যাব লাগে আৰু
ক'তনো পইচা পাতি পাইছো। একদমেই বাকী ঘৰত সকলো ঠিকেই আছে?
ভালে ভালে, চব ভাল।
অ', অ'।
চবফালে জয়-জয়, ময়-ময় হৈ আছে।
যাৰ-যাৰ হয় নেকি
চবফালে জয়-জয় মই-মই
অলপমান সুখৰ মানে, অলপমান সুখ আমাকো দিব, ভাগ কৰিবলৈ আতে যদি।
ছয়ফালে, ছয়ফালে জয়-জয় ময়-ময় হৈ আছে, ন চব চবফালে জয়-জয় মই-মই
হয়, ইমান, ইমান চব ফালে জয়-জয় মই-মই হৈছে।
অ', চবফালে জয়-জয় মই-মই হৈছে, ভাল দিন আহিলে এনেকুৱাই হয়।
অ' একো নহয়, চব ধৈৰ্য ধৰক, ধৈৰ্য্য ধৈৰ্য্য ধৰিলে চব ঠিক হয়।
এটা কামত ঠিকেই হৈ আছে, জয়-জয় মই-মই হোৱাতো ভাল বুলি অসমীয়াত জয়-জয় মই-মই মানে ভাল।
অ', বুজিছো মই, তাকেইেতো কৈছো, থাকেই কৈছো তাকে বেছি উৰি মানে মানে বেলেন্ঞ্চ বেলেঞ্চতো ৰাখিব, হেতো কৈছো।
ইফালে সুখেই সুখ, আনন্দই আনন্দ, মানে জয়-জয় মই-মই মানে
তাকে তো, বেলেঞ্চটো ৰাখিব, বেছিও আনন্দিত হৈ নপৰিব। বা বেছিও মানে বেছিতো বেয়া ন?
হয়। বেছিতো চবতে বেয়া, বেছি ভাল, অ' বেছি, বেছি ভাল বেছি ভাল ব' বেয়া
অ', উম বুজিছো মই, উপলব্ধি কৰিছো, উম উপল্ধি কৰিছো।
হব দে তেতিয়া হ'লে, মই ফালে আহিছিলো।
আহ।
হব।
আ।
উম